হেল্ল'
কিবা এটা চে চেৱাই আছে কি জানো শুনাই নাই ভালকে হেল্ল'
শুনা পাইছা নে উ হেল্ল'
হেল্ল'
হেল্ল'
অ ফেন চলি আছে হবলা হ হৰণিটোতে শুনাই নাপায় উমম এতিয়া শুনিছো বাৰু এবাৰ
তোমাৰ গাটো বেয়া নে
মোৰ কালি ৰাতিৰ পৰা চৰ্দি লাগিছে ৰব গম পাই আপোনালোকৰ ভালে ভালে নে চবৰে
আছোঁ আছোঁ ভালে আছোঁ দিয়ক
অ কি কৰি আছে এতিয়া এ মই আজিৰ পৰাহে আৰম্ভ কৰিম ৰাতিপাহে হৈছে কালি
অ অ মই গৰমত খাই দিব খাই দিব কিন্তু এ এতিয়া চৰ্দিটো অকণমান হ'বও দিব লাগে বেছি হ'লে খাই দিব হয়
অকলশৰীয়া মানুহ নহয় চব নকৰিলে নহয় নহয় এতিয়া
সেটোয়ে
তাৰ মাজতে ইয়াত আজি ৰ'দটো খুব কাঢ়া মই সেই ভোট জলকীয়া যে কুটকুৰা কুটকুৰাও কিছুমানে ভোট জলক কেও কয় সেয়া দি থলো নিমখত আজি তিনিদিনে হ'ল, সেয়া উলিয়াই দিছো গম উপায় নাই এয়া হেৰিয়ৰ মাজতে বেমাৰী দেহাতে। উপায় নাই নহলে বেছি গলি যায় গৈ যে নিমখত বেছি দিন থাকে।
আদা খাই ন' ভোট জলকীয়াৰ আচাৰ।
এই মোৰ ভাগে ভাগে থাকে ভাগে ভাগে। চব কৰো ভাগে ভাগে শুনি কয় সবলা দেখোন।
মই কৰিছিলোঁ আজিকালি নকৰোঁ। আজিকালি নকৰা হলো।
অ', কিয়? খোৱা মানুহ নাই, আমাৰ মানে। কি ইমান নাখালেও সৰু আৰু।
পছতেই ভোত জলকীয়া আছাৰ।
স আ মই কাটা চামুচ দি হাতেদি চোৱাই নাই কাটা চামুচ দি লৰাই বগৰাই লৰাই বগাই। নিমখৰ পৰা চামুচ দিহে উঠাইছোঁ। কাঁটা চামুচ দি উঠাই পেলাই মই বেলেগত দিয়া নাই। ডাঙৰ ষ্টীলৰ থাল আছে যে কাঁহী সেয়া এখনত দিছো মানে কাহিঁখন তাপটো তেতিয়া সোনকালে শুকাই মানে পানীটো শুকালে হ'ল বেছি একদম শুকাই যাব নালাগে পানীটো কমপ্লিট শুকাই গ'লে এতিয়া অলপ মানে বেলেগ কৰিও অকলসৰে বনাব লাগিব অকল ভূত জলকীয়া তেলটো আৰু অলপ মানে মই সেই আম কৰিছিলোঁ। আমত দিব লাগিব, মিলাই দিব লাগিব আমখিনি জ্বলা হ'ব নহয় তেতিয়া খাবলৈ ভাল হয় জ্বলা হ'লে অকণমান চাহ ব্ৰেকফাষ্ট কৰিলে ৰাতিপুৱা অহাৰ চা টা।
খালোঁ দিয়ক, ৰুটি খালোঁ। ৰুটি বনালো।
অ', অ।
বহুত গৰম পৰিছে।
বহুত গম বহুত গম। মই ৰুটিও বনালো যেনিবা, মই আকৌ ৰাতিপুৱা ভাত খাব নোৱাৰো আকৌ সেই মানুহজনক ৰাতিপুৱা ভাত মানে দিনত নাখাই যায় যে অকমান দি পেলাই দিনটো লৈ আৰু ৰাতিহে আহিবহি দোকান আছে।
সেইয়াই
সেই তাকে মানে দি পেলাই পঠাই দিছো। মই খোৱা, নাই মই দেৰিকৈ খাওঁ মই সেই ৰুটি খালো খাই পেলাই বোলো বাচন সোপা উলিয়াই আ নি ধুই পখালি নাই আচাৰ খিনি আজি ৰ'দ দিওঁতেই মোৰ কষ্ট হয় যি হয় হ'ব বোল আৰু ঔষধ খাম নহয়, শয়া বাকী এই মাইনা বাবুহঁতৰ ভালেই নে তাহতৰ। হেল্ল'। হেল্ল'।
অ।
অ মাতটো অহা নাছিলে, মাইনা বাব তহঁতৰ ভাল ন?
অ ভালেই বোলো দুই তাই।
এ অ, এতিয়া মাইনাই কিবা কৰি আছেনে বাও হেল্ল'।
তাই কলেজলে গ'ল নে।
নাই, মাজে মাজে মাতটো নাহে। মাজে মাজে মাতটো নাহে।
কি হৈছ সোমাই আছে আৰু সি গুৱাহাটী ই একো কৰা অ, এ তাকে
অ তাকে শিক্ষাটো শেষ কৰি লওক। তাৰপিছত, কৰিব পৰা ৰাচ তাত ঢেৰ আছে নহয়। হয় নে নহয়? অকল অকল যে চাকৰিয়ে কৰিব লাগিব সেইটো নহয় নহয়। বিভিন্ন ধৰণৰ ব্যৱসায় আছে, সৎ পথত আছে, সৎকৰ্ম কৰিও টকা বহুত আজিব পাৰি। সেয়াই, অলপ সৎ কষ্ট হয় সি হেৰি পালে নহয়? সৰু সুৰাকৈ হলেও, চাকৰি এটা
হে পাওঁ বাৰু খবৰটো, এতিয়া সি, এতিয়া সি কৰি আছে ন?
অ কৰি আছে। আৰু কিবা এহ ইহঁতৰ এইবিলাক উচ উচ্ছাকাঙ্খা আছে নহয় কিবা কিবি সপোন আছে, সেইবিলাকো বোলে কৰি থাকিব, মানে পৰীক বিলাক দি থাকিব, দিয়ক বুলো বেয়া কথা নহয় বাৰু। ইনকামটো উলিয়াই আছে সৰুকে হলেও কিবা এটাত সোমাই আছে। চৰকাৰীয়ে বাও। উম তাকে। আৰু কিবা অঁ, এয়া পৰীক্ষাও দিম বুলি ভাবিছ এহ, এইবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক। কিবা কিবিও হৈ থাকে নহয় এইবিলাক মই ইমান বাৰু, ইমান মই গম নোপাওঁ। তাৰ বাহিৰে সি, জানেই সে দি থাকে। আহে মাজে-মাজে ঘৰটো নাথাকে, সেয়াই আমি অ, নাই-নাই। নাই, আমি দুজনে আমি দু জনে কোনে এয়া, ইজনে-সিজনৰ সহায় হৈ আছো হে হে হে হেহে হে তেখেতক গা ভাল আৰু ন।
ভালে, মানে কি অকমান গাতো ভাল নহয়। ভালেই এতিয়া। চলি আছে ঔষধৰ ওৰতে, ঔষধ খাই আছে।
উপায় নাই আৰু, বেমাৰ থাকেই মানুহৰ। থাকেই থা এই বেমাৰ, কাৰণো নিৰোগী খুব কমেই থাকে ন, নিৰোগী এক একেবাৰে বেমাৰ আজাৰ নোহোৱা পৰিয়াল মই কমেই দেখিছোঁ যি দিনত আৰু
তাৰ মাজতে তেনেকে চলিব লাগ
আপোনালোকৰ পিনে এনে বানপানী হয় নে।
বানপানী হয়, কিন্তু আমাৰ ঘৰটো য'ত, ত'ত মানে বানপানীয়ে নাপায় অৱশ্যে দেই।
অ', তেনে নাপায়, আপোনালোকৰ তো অ, আজিকালিতো নহয় চাগেনো ন, আগতেহে হৈছে ছিলে
আজিৰ পৰা দুবছৰ আগতটো হৈছ ছিলে। যোৱাবছ নহল, জানো এতিয়া হয় বৰ বেয়া তে হৈছিলে। পানী মানে একে গোতে সোমাইছি
ভিতৰতো সোমাইছিলে ন।
একেৱালত পানী দাগ আজ-আজিও যোৱা নগ'ল গেই ক
ভুক্ত ভূগিয়েহে জানে দেই।
নগ'লে
বানপানী হোৱা জেগাৰ ৰাইজেহে গম পায়। কেনেকুৱা কষ্ট, বেলেগে অনুভৱ
পানী যোৱাৰ পিছত গোটেই মাটিবোৰ সোমাই সোমাই যায় তললৈ।
ইছ ৰাম আৰু বেমাৰ? বেমাৰটো হয়।
উঃহু কিমান লেতেৰা কিমান বেমাৰ
এ চব আৱৰ্জনাবিলাক আহি সেইবিলাক ৰৈ যায়, উম এই বানপানী হোৱাৰ পিছত আকৌ যিবিলাক সাৱধানতা মানে, সেইবিলাক লব লাগে দেই সাৱধানতাটো অৱলম্বন কৰিব লাগে যেনে এইবিলাক ব্লিচিঙে হওক, মানে উে ন উ উ উম, বীজাণু বিলাক মৰিবৰ কাৰণে ফেনাইল, সেইবিলাক ছটিয়াই মেলি চাফা পৰিষ্কাৰ কৰি থাকিব লাগে কিন্তু নহ'লে বেমাৰ বহুত ডাঙৰ কথা এইবিলাক কিছ কিছুমান জেগাতো বানপানী শুকাই যোৱাৰ পাছত বহুত বেমাৰত পায় ন মানুহ বেমাৰ হয় বেমাৰত উম সাৱধান খুব সাৱধান হব লাগে চাফ চিকুণতটো বজাই ৰাখিব লাগে,
থাকিলেতো একদমে বেম বেমাৰে মাৰিয়ে পেলাই, সেনেকুৱা বেমাৰ
অ' বেমাৰৰ যিটো মানে ৰোগ প্ৰতিৰোধ ক্ষমতা সকলোৰে একেই নহয় নহয়, কিছুমানৰ বেছি থাকে কিছুমানৰ কম থাকে। সেইটো মানুহ লৈ লৈ বেলেগ বেলেগ থাকে, কিছুমানতো ৰোগ প্ৰতিৰোধ ক্ষমতাটো খুব কম, এতিয়া ক'ৰোণা কালতে চাবচোন, কিছুমানৰ ওচৰে পাজৰে হোৱাৰ পাছতো একো নহ'ল তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতাটো বেছি দেহত আৰু কিছুমানৰ একেবাৰে পটকে হৈ গ, আৰু কি কৰিব, এইবিলাক হৈছে একোটা একোটা প্ৰাকৃতিক দুৰ্যোগ ন, প্ৰকৃতিৰ বিৰুদ্ধে টো আমি মানুহে
নাই নাই, মানুহৰ কামৰ কাৰণেই হৈছে আও।
সেইটো, সেইটো।
আমাৰ এতিয়া ঘৰৰ পিছপিনৰ, আমাৰ ঘৰৰ পিছপিনেও ইমান জংঘল আছিলে এ এতিয়া সেইখিনিও কাটি পেলালে। এতিয়া আকৌ তাত টো ঘৰ বনাব, চব পিনে হয়, হ'ল আৰু হয়। গছ গছনি এটা, অ মানুহে হেৰি বুলি কয়, এমেজন ৰে'ন ফৰেষ্ট বুলি কয় আগতে, ইমানেই ডাঠ ঘন গছ আছিল। এতিয়া এডালো নাই মানে, একেবাৰে আপোনাৰ খালী কৰি দিলে।
উম, এইটো এটা ভাৱিবলগীয়া কথা হৈছে। দেই, মানুহে আৰু উপায়ো নাই কি কৰিব, কিন্তু এটা কৰিব পাৰে তাৰ বিপৰীতে ঘৰটো বনাবই লাগিব জনসংখ্যা বাঢ়িছে, অকমান জেগাতেনো ককাই ভাই কেইবেজন নহ'লে থাকিব কেনেকে, ওলাই যাবই লাগিব বা বনাবই লাগিব। তাৰ মাজতে এই বৃক্ষ ৰোপণটো আচলতে মানুহে এৰিব নালাগে মোৰ মতে, গম পাইছানে?
ইমান ডাঙৰ ডাঙৰ গছ।
ঘৰটো বনাই কাষতে বনাব পাৰে, যিকন খালি জেগা আছে তাত। তে, দুই চাৰিডাল যদি গছ লগাই থয় পৰিৱেশটোও ভালে থাকিলে।
সেইটোৱেই। দিয়ক, বাকী আপুনি। ৰেছ লক।
অ' ঠিক আছে। ঠিক আছে, আপোনাৰ মাতটো মাজতে নোহোৱা হৈ গৈছে ঠিক আছে দিয়ক, অ'। হ'ব দিয়ক।